অ কোৱা কি কৰি আছা?
এনেই আছো তুমি?
অ মইও আছোঁ বাৰু।
অ ভাত চাত খালা?
চাহ তা খালে নে নাই?
অহঁ খালো।
মই অ এজেগাত আহিছোঁ।
অহঁ।
থোপা কৰিছো।
কিবা কামত গৈছা?
হাঁ?
কিবা কামত গৈছা?
অ কামলৈ আহিছো।
অ'।
বাকী খবৰ খাতি ভালেই?
উ ভালেই তোমাৰ।
মোৰো ভালেই।
অ'।
আৰু ঘৰতো ভালেই নে চবৰে?
উম ভালেই, তোমালোকৰ ভাল?
অ', আমাৰো ভালেই।
অ'।
বাকী কলকীয়া ফুৰিব যোৱা নাই নেকি?
নাই যোৱা।
অ', নোযোৱা নেকি?
ভাবিছিলো আৰু।
অ', কত যাব এনো ভাবিচা?
এনেই কৰবাত এনেই ওলাই যাওঁ বুলি ভাবিছো আৰু।
অ'।
তুমি কৰৰবাত যাবা নেকি?
ময়ো যাম।
অম
মানে দুদিনমান দেৰিকৈ যাম আৰু।
অ', অ', ক'ত যাবা?
বাৰ মাইল ফালে যাম বুলি ভাবিছো।
অ'। অকলে যাব নে এনে কোনোবা যাব লগত?
লগত আৰু লগৰবিলাকে যাব। লগৰ লগত গৈহে ভাল লাগিব এনেই অকলে গৈ ভাল লাগিব।
অ'।
ঘৰত ভালেই এনেই।
উম ভালেই।
অ'।
ভাত পানী খালা নে নাই?
নাই খোৱা ভাত পানী।
বনুৱা নাই নেকি?
বনাইছেহে মায়ে।
অ'।
তুমি খালা?
মই খালো আৰু।
অ'। বাকী খবৰ খাতি?
আছো আৰু।
অ'।
তুমি পঢ়ি আছ নে?
অ', পঢ়ি আছো।
কিমান? কিমান ক্লাছত পঢ়ি আছা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'